হেল্ল' হেল্ল'
হেল্ল, বলা
শুনা পাইছা? অ' শুনা পাইছা?
নাই।
একো শুনা পোৱা নাই? হেডফোন লগোৱা আছে নেকি চোৱাচোন? হেল্ল' হেডফোন লগোৱা আছে নেকি? হেল্ল'
অ' শুনিছো, পাইছোঁ।
আচ্ছা কি কৰিছা?
এনেই আছোঁ ৰবা কামতে আছোঁ।
হই ৰিহাত কলেজ গৈছা নেকি? মানে এইটো তোৰ
কি কৈছা
আজি যোৱা নাই
আচ্ছা এই কিবা ইকনমিক্সৰ চাবজেক্টৰ কিবা বুজাই আছে নিকি
সে সেটো
আচ্ছা নাই শুনি আছো শুনি আছো বুজি বুজি আহিছে অলপ
উম
সেইটো বহুত ইম্পৰ্টেণ্ট হয় তুমি কিয় অহা নাই
অ মই মই মানো তোমাৰ এই ঘৰত কাম আছিল ৰ'বা সেইটো কাৰনে আহিব পৰা নাই
শুনা পাইছানে
অ অ
ধুনীয়াকে বনাই জানা মানে হেৰি কি কয় তাৰপিছত হেৰি ইণ্ডিয়া ম ঠিক হলে কেনেকা ঠিক কৰিলে এইবিলাক ইন্টেৰেচটিং
ন